অ' শুনা পাইছা? অ' খবৰ ভাল?
ভাল ভাল, তোমাৰ?
অ' ভালেই দিয়া এই মই মানে আজি বিদ্যালয়লৈ গৈছিলো মানে কলেজলৈ। তাতে মানে এটা মানে আমাক বিষয় দিছিলে আলোচনা কৰিবলৈ। কৃত্ৰিম বুদ্ধিমত্তা মানে এ আই। অ' মই বোলো তোমাৰ লগত অলপমান আলোচনা কৰি মোৰো অলপ জ্ঞান খিনি লওঁ বা ময়ো কালি ক'বলৈ পাৰিম। পিছে কেনেকুৱা ধৰণৰ ভাবা মানে এ আই?
এ মই
এয়াইটো এটা ভাল ভাল বস্তু কিন্তু এ ইয়াৰ জৰিয়তে আমি বহুতখিনি কথা শিকিব পাৰো আমি কিবা নাজানোঁ নিলে এ আইক সুধু আজিকালি আজিকালি সকলো এটা লক্ষণ থাকে নহয় বা এইটো এটা ট্ৰেণ্ড হৈছে যে আমি পৰিক্ষাৰ আগদিনা পঢ়ো, পৰীক্ষাৰ দিনা ৰাতি পঢ়িম। ত' সেইদিনাই চাগে আমাক ক'ৰবাত নহয় ক'ৰবাত এই এয়াৰ যিবোৰ প্লেটফৰ্ম থাকে, চছেট জি পি টি তোমাৰ ত ভাল ফলাফল দিব সহায় কৰে। আমাক এলে কৰি পেলাই এ আমি নপঢ়ো চ জি পিটি আছে ইউটিউব আছে বা জেমিন আছে। তেতিয়া আমি সেইবোৰ আশাত ৰৈ থাকো, তাৰ পৰাল আমি অকল মুখস্থ বিদ্যাই আমাৰ কামত আহ আমি আ একো বুজি নাপাওঁ কিন্তু।
উম একদম মানে ঠিক কথাাই কৈছে যে মানে এয় যিহেতুকে মানে এটা প্ৰযুক্তি ুক্ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্া আৰু যিয়ে মানে কম্পিউটাৰ বা যন্ত্ৰক মানুহৰ দৰে চিন্ত কৰা শিক্ষা। তাই আৰু মানে, সিদ্ধান্ত লোৱা হওক। সমস্্যাৰ সমাধান যেনেকৈ আমাৰো হয় যেনেকে পৰীক্ষাৰ টাইমত, ত সেনেকুৱা আৰু মানে হয় বাৰু এয়াৰ সুবিধাবিলাকে আমাক মানে অলপ অ' যান্ত্ৰিক অধিকাৰত মানে অ' বুদ্ধিমত্তা কৰি তোলাত সহায় কৰিছে কিন্তু, আমাক মানে বহুতো মানে এ কি কয় এলেহুৱা কৰি তুলিছে।
আৰু চোৱা এ এয় হয়তো বহুত মানুহ চাকৰিও খাই পেলাইছে কাৰণ যিখিনি কামি এজন ব্যক্তিৰ মাহত মাহে মাহে বা মাহত আমি পঁচিছ হাজাৰ ত্ৰিছ হাজাৰ টকা দি কেনে আমি চেলাৰি দি কেনে সেই কামটো তেওঁক কৰিবলৈ দিওঁ তেওঁলোক তেওঁৰ কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি। এ আয়ে সেইটো কাম বিনা পইচাতে কৰি দিয়ে, গতিকে আমি এ আই কেেটো আমি বাচি ল'ম।
হয় মানে আমি এয়াৰ অনুভৱহাৰৰ অনুভৱ মানে আমি প্ৰতিদিনে মানে অনুভৱ কৰো আৰু যে যদিও মানে সেই সময় কথাটো মনত নাথাকে। কিন্তু মানে এয়াই মানে যোনটো মানে অনুভৱ মানে যোনটো লাগে যে আমাক তেজ প্ৰতিদিনে সেইটো আমি মানে অনুভৱ কৰো। এতিয়া চৰে ধৰি লোৱা মোবাইলৰ ফোনৰ মানে যোনটো ভইচ আছে। তেটন হক, বা গোগল মেপ হক, অনলাইন অনোমাদন বা, মোখৰ চিন্তাকৰন বা ত ধৰি লোৱা স্মাৰ্ট কেমেৰা হওক চট বক্স হওক মানে অনলাইন শ্বপিঙৰ পৰা আদি কৰি গোটেই সমস্তখিনি মানে এ য়াৰ লগত জডিত হৈ গৈছে এতিয়া যদি মই আ ইউটিউবত যদি এটা বস্তু চাইছো বা ইনাগ্ৰামত যদি মই বত এটা চাইছো, আ ধৰি লোৱা নে যদি মই ফ্লিপকাৰটত যাওঁ, মই চাই থকা বস্তুতটো বিশেষকৈ স খাই দিব যে ধৰি ল ফ্লপকাৰ্ট মোকেইটো ৰেকমেণ্ড কৰে আৰু যদি ফ্লিপকাৰ্টত যদি এটা চাতি চাই আছো। ফলপ সেই ফ্লিপকাৰ্টোৱে আক মোক ইনষ্টাত ৰেকমেণ্ড কৰে যে আ এইটোতে বেছি ভাল হ'ব। মানে তে গম পাইছে। যে কি কোনটো বস্তু আমাৰ প্ৰয়োজন বা কোনটো বস্তু আমি চাই থাকো তেনেকুৱা ধৰণৰ।
উ আৰু আৰু এ আই এ আই টো বৰ্তমান আমি আমি এ আই কৰ্চ। শিকাইও আমি বহুত মানুহক অ' আমি বহু টকা ইকাম কৰিব পাৰো যেনেকে যেনেকে আমি আগতে টিউশচন কৰিছো। টিউচন কৰি আমি সৰু ল'ৰা ছোৱালীবোৰক আমি পাঠদান কৰাইছিলো। আমি শিকাইছিলো, কিন্তু বৰ্তমান সময়ত আমি তাৰ বিপৰীত আমি এ আই শিকাই কিনে বা এ আই টিউচন লৈ কিনে যেনেকে আমাৰ এজন ৱৰ্ল্ডৰ এজন ডাঙৰ ইউটিউবাৰ ধ্ৰুবতি ধ্ৰুব্ৰতি নিজৰ এ আই কৰ্চটো দি পেলাই বহুত টকা ইনকাম কৰি আছে, ত' এ এাই তেওঁক এটা আকৌ তেওঁতো ইনকাম ইনকাম কৰি আছে তসতও তেওঁক এটা আকৌ এটা ডাঙৰ এটা আহ কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে এ এ আইৰ যোগেদি।
হয় দিয়া মানে শিক্ষাৰ ক্ষেত্ৰত মানে ইয়াৰ মানে ব্য্ৱহাৰ মানে যথেষ্ট বৃদ্ধি পাইছে। এতিয়া মানে ছাত্ৰ ছাত্ৰী এ হয়। জটিল বিষয় সহজে বুজিব পাৰে বা অনুশীলন প্ৰস্তুতি কৰি দিব পাৰে নতুন ভাষা শিকিব পাৰে। বা ব্য়ক্তিগত শ বস্তু শিকাৰ বাবে মানে বহুত ভাল আৰু। মানে এতিয়া কাৰোবাক খতি ধৰি থাকিব নালাগে যে শিকাই দিয়ক-শিকাই দিয়ক। মানে এ আইক লগালগ সুধিলেই তেখেতসকলে উত্তৰটো দি দিয়ে। কোনো মানে অসুবিধাৰ সৃষ্টি নকৰাক কৈ মানে এ আই মানে উত্তৰ বিলাক দি দিয়ে, বা যদি সেই উত্তৰটো যদি প্ৰথমটোৰ নিচিনা ভাল নালাগে দ্বিতীয় উত্তৰটো এটা বেলেগ ধৰণৰ বনাই দিয়ে ত' ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত মানে এ আই আমাক বহুত মানে সহায় কৰিছে আৰু।
হয়। আৰু আৰু আগতে আ-আগতে আমি অ' খ-খ- আগতে যেতিয়া ল'ৰাবোৰ যেতিয়া মেট্ মেট্ৰিক দিওঁতে বা হাই ছেকেণ্ডাৰী দি উঠে, তেওঁলোকে কডিং শিকিবলৈ বহুত আগ্ৰহী হয়। কডিং শিকিবলৈ বা কম্পিউটাৰ আৰ কৰ্চ ল'বলৈ পি জি ডি চি এনেকুৱা ধৰণৰ বিভিন্ন কৰ্চত অংশগ্ৰহণ কৰিবলৈ বি-বহুত আ-আগ্ৰহী হয়। বিশেষকৈ তোমাৰ কডিং, কডিং শিকিবলে। কডিঙৰ জৰিয়তে আমি এটা ৱেছাইট বা এটা এপ আমি তৈয়াৰ কৰি তুলিব পাৰো কিন্তু আজিকালি নাই আজিকি আজিকালি আজিকালি ক'ডিংকিয়ও শিকিব কিন্তু ক'িং কাৰটো বহুত বহুত প্ৰয়োজন। আজিকালি ক কডিংিকাৰ উপৰি মাৰি দিব তোমাৰ, এ, আইত ডাইৰেক্ট এ আই ডাইৰেক্ট তোমাক প্ৰস্তুত কৰি দিব এটা এপ বা এটা ৱেবছাইট। গতিকে তাৰ ফলত, আহ গতিকে গতিকে তাৰ ফলত আমি ব বস্তুবোৰ নজনাকৈ ৰৈ গৈছো বস্তুবোৰ আমি নিশিখিলোয়েই।
উম হয় বাৰু, মানে যিটো ক্ষেত্ৰত মানে কিছু ক্ষেত্ৰত সেহায় কৰিছে, যদিটো কিছু ক্ষেত্ৰত মানে হয়তো বেয়াও কৰিছে। আৰু ইয়াৰ ক্ষেত্ৰতো মানে মানে কৃষিৰ ক্ষেত্ৰতো আজিকালি মানে- নতুনকৈ মানে এয়াৰ মানে সম্ভাৱনাাৰ মানে সৃষ্টি হৈছে আৰু মানে। বিশ্লেষণৰ সেইবিলাকৰ ওপৰত, বা বতৰৰ পূৰ্বানুক মানে মান, মানে বৰষুণে দিব নে ৰ'দেই দিব বা কীট-পতংগৰ আক্ৰমণৰ চিনাক্ত কৰা, মানে গছ জো যদি আমি ফটোও মাৰিও দিও এ আইক মানে কৈ দিয়ে যে কোনটোত কি দিব লাগিব, ক'ত কি কৰিব লাগিব, বা পানী কোন খিনিত কি দিব লাগিব, উৎপাদন বৃদ্ধি কৰাত মানে কি কৰিব লাগিব? মানে এ আই সেইখিনিত সকলোতে মানে সহায় কৰি আহিছে আৰু।
হয়। আৰু মোৰ এজন আ- মোৰ এজন আ- মানে মোৰ এজন ভাইটি আছে, সি বাৰু মোক দা- সি বাৰু মোক তথাপিও মানে সি বহুতখিনি ভাল পাই। মানে তাক মই আ সি যেতিয়া হা-হাইস্ক স্কুল শিক্ষা-হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিলে, আৰু লগতে তোমাৰ এইচ এছ আছিলে। তাক মই দুটা এক্সামত তাৰ মই ক্ৰাইব আছিলঁ। সি যিহেটো অন্ধ, তাক মই লিখি দিছিলো। সি অন্ধ হৈও সি কিয় ধুনীয়াকৈ মোবাইল চলা পাৰে। তাক একমাত্ৰ সহায় কৰে এ আইয়ে। মানে সি-সি য'ত ক্লিক কৰে, সি মানে ভয়ত চ আহি থাকে। আৰু গতি, আৰু যদি সি তাক কোনোবাখন যদি ফটো দিওঁ সি ফটোখন চাই কিনে কৈ দিয় যে আপোনাৰ ফটোখনৰ পিছ ফালে এডাল গছ আছে, আপুনি অমুক পোছাক পিন্ধি আছে, অমুক পোছাক পিন্ধি আছে। গতিকে অন্ধ-অন্ধ ব্যক্তিবোৰক-সকলক এ আইয়ে বহুত খিন সহায় কৰিছে। গতিকে আজিও মই তাৰ লগত কন্টেক ক'ত আছ তাক যদি মই এটা ফোন কৰি ফোনটো ধৰিব। মেছেজ কৰিলে মেছেজো দিব আৰু একদম তোমাৰ নৰ্মেল মানুহ নিচিনা। কিন্তু তাৰ-তাক ওচৰত গৈ তুমি চাবা সি এজন, সি এজন অন্ধ ব্যক্তি।
তোত সহায় কৰিছে আৰু বেলেগ-বেলেগ ধৰণৰ উদ্যোগ গত হওক বা বেংকিঙত, পৰিবহন হওক, বিজ্ঞান বা মহাকাশ গৱেষণা বিলাক কতো আৰু সংবাদ মাধ্যমতো মানে এ আইৰ মানে ব্যৱস্থা মানে ব্যৱহাৰ মানে বহুত দিনক দিনে বৃদ্ধি পাই আছে। আৰু মানে বহু ক্ষেত্ৰত কোম্পানীয়ে তো মানে এ আইৰ ব্যৱহাৰৰ মানে উৎপাদনৰ ক্ষমতা মানে বৃদ্ধি কৰিছে। যাৰ ফলত মানে সময়ৰ তো আৰু ব্যয় মানে যোনবিলাক ব্যয় হয়, সেইবিলাকো মানে হ্ৰাস হৈছে আৰু।
তুমি, তুমি যদিও ছোৱালী হয় তুমি মই ভাবো যে ক'ব লগাটো অতি প্ৰয়োজন যদিও লজ্জাজক ঘটনা ঘটি ছে কিছুমান এয়াৰ বাবে। যেনেকে আজিকালি আমি এ ফটো বনাওঁ। আমি এজনী ছোৱালী আ বেলেগ এটা ফটো আনি কেনে তাই-তাইৰ মুখখন লৈ কিনে আমি সেই ফটোখন অশ্লী অশ্লীল কৰি তুলো। তাৰ ফলত সেই ছোৱালীজনী সমাজত মুখ-মুখ ওলাব নোৱাৰা হৈ যায়। তেনেকুৱা কিছুমান ঘটনা না শুনিছা চাগে?
হয়, হয়, শুনিছো। এয়া মই নিজ যে মানে প্ৰত্যক্ষ হয় বস্তু এটাৰ, মানে মানে যদিও মানে আ সুবিধা হৈছে তাৰ ক্ষেত্ৰত মানে বহুত অসুবিধা হৈছে, মানে বহুত ভুৱা তথ্য দিছে। ডিফেক ভিডিঅ' বা অনলাইন প্ৰতাৰণা মানে মই সিদিনা সিদিনা মানে এটা লগ পাইছো মোৰ ভন্টি এজনী, মোৰ একেবাৰে জুনিয়ৰ মানে মোৰ লগত বহুতেই তেওঁ ওতঃপ্ৰোতভাবে জড়ি ত তাইৰ আ লগৰ জনী, যোনজনী আমি সখী বুলি কওঁ বা বেছফ্ৰেড বুলি কওঁ, তাই ইয়াৰ জৰিয়তে তাইৰ এখন মানে অশ্লীল ফটো বনাইছে বনাই কিনে গোটেই স্কুলত ভাইৰেল কৰিছে, যাৰ ফলত তাইৰ এটা বদনাম হৈছে। কাৰণ যিটো বস্তু, আমি প্ৰ প্ৰাইভেত কে ৰাখো কৰাই নাই যিটো বস্তু আমি কৰাই নাই সেই বস্তুতটো তাইৰ যোনজনী একদম লগৰ যোনজনী একদম নিজৰ প্ৰিয় সখী বুলি দে মানে সেইজনীয়ে ভাইৰেল কৰিছে মানে যি ক্ষেত্ৰত ভাল হৈছে সেই ক্ষেত্ৰত কিছু ক্ষেত্ৰত বেয়াও হৈছে দিয়া।
অ' সেইজন হয়তো আমাৰ মানুহ ওপৰতে মানুহ ওৰতে নিৰ্ভৰ কৰে আমিনো কিয়নো সেই বস্তুতোক কেনেদৰে অশ্লিলভাৱে ব্যৱহাৰ কৰিব লাগে বস্তুতটো ভালগুণ আছে আমি ভাল বস্তুৰ বাবে ব্যৱহাৰ কৰো, হয় নে নহয়?
হয়। অ', যিহেতু চবেৰে জানেই কিছুমান চব বস্তুৰে ভাল-বেয়া দুটা দিশ থাকে। এতিয়া যদি আমি হেই বেয়া দিশটো বাচি নলৈ ভাল দিশটো বাচি লওঁ আমাৰ ভাল হ'ব। কিন্তু যদি আমি হেই বেয়া দিশটো বাছি লওঁ ল তাইৰ লগতেও বহু কেইজনী ক্ষতি হ'ব। আমি নিউজতো এইকেইদিন পায়ে আছো এজন ল'ৰাই গো কোতে ছাত্ৰ-ছাত্ৰী মানে দিল্লী পাব্লিক স্কুল আৰু, আৰু দুখনমান স্কুলৰ মানে ছোৱালী বিলাকৰ ভিদিঅ' ভিদঅ' বনাইছে, বেয়া-বেয়া ভিদিঅ' বনাইছে এ আই ৰ জৰিয়তে। বা এজনী শিক্ষয়ত্ৰীৰো মানে ভিদিঅ' ভা ভাইৰেল কৰিছে ল'ৰাজনে। তেনে তেনেকুৱা ধৰণৰ মানে ঘটনা বহুত পাই আছোঁ।
হয় আৰু এনেকুৱা এনেকুৱাবোৰ এনেকুৱা ঘটনাবোৰ কমাবলৈ, আমি তেওঁলোকক সজাগ কৰিবলে গতিকে মই ভাবো এনেকুৱা তুমি যে কলা দিল্লী পাব্লিক স্কুল এনেকুৱা কিছুমান স্কুলত এনেকুৱা ঘটনা বোৰ ঘটিছে মই ত মই ভাবো তেওঁলোকক মোবাইল ফোন এৰোৱাৰ লগতে তেওঁলোকক এনেকুৱা এটা শাস্তি দিব লাগে যাতে সেই শাস্তিৰ ফলত তেওঁলোকে আৰু এ আই ইউজ কৰিবলৈ পাহৰি যায়।
হয় মানে হয়তো তে সৰু হ'ব পাৰে কিন্তু যোনবিলাক ইমান ডাঙৰ ডাঙৰ কাম কৰিছে সেইবিলাকে পিছলৈ ডাঙৰ মানে ডাঙৰ অপৰাধী হিচাপে মানে চিনাক্ত হব তেনেকুৱা ধৰণৰ ল'ৰা বিলাকে বা সেনেকুৱা ধৰণৰ ছোৱালী বিলাকে কাৰণ সেই ক্ষেত্ৰতো তে তেখেতসকলৰ যদি মনত এতিয়াই আহিছে ইমান বেয়া বেয়া ভাৱ চিন্তা যদি বনাই কিনে অকল যদি থৈ দিলে হয় বা থৈ কিনে যদি অকল তেখেতক দেখালে হয় মই কি বনাইছো তোৰ এনেকুৱা মই বনাও বাৰু তেতিয়া হয়তো একো নহলে কিন্তু যে সেই ভাইৰেল কৰি দিছে যে চবকে দেখাই দিছে দেখুুৱাৰ কোনো প্ৰয়োজন নাছিল বা বনোৱা কোনো প্ৰয়োজন নাছিল। সেই বস্তু এটা, ত সেনেকুৱা ধৰণৰ কথা তেখেতসকলক মানে এটা উচিত শাস্তি দিয়াতো মানে আমাৰ প্ৰয়োজন আৰু।
হয় আৰু কিছুমান এনেকুৱা এনেকুৱা প্লেটফৰ্ম আছে যে যে তুমি যদি পইচা দিয়া পইচা দি তোমাৰ ত তোমাক মানে ভিডিঅ' কল কৰিব আৰু কিছুমান মানে তোমাৰ মানে বুজি পাইছাই নহয় বিশেষকৈ আৰু ক'ব ন মানে ভিডিঅ' কল কৰিব ভিডিঅ' কল তাৰ লাষ্টত আকৌ সিহতে ভাইৰেল হ'ব তোমাকে ভ ক'ব যে পঞ্চ পঞ্চাচ হাজাৰ টকা দে তোমাক ভাইৰেল কৰি দি আছো এনেকুৱা কিছুমান এনেকুৱা কিছুমান ব্লেকেইলি চলি আছে সেইখন আকৌ এখন বেলেগ পৃথিৱী মোৰ মোৰ লগৰ দুজনে ফচি আছে বাৰু ওলাইছে বাৰু। সেইবোৰ এখন সেইখন এখন বেলেগ পৃথিৱী।
হয় দিয়া হয় এনেকুৱা বহুত ধৰণৰ কিবা কিবি ঘটনা মানে হৈ আছে। এনে যিমান ক্ষেত্ৰত পৃথিৱীখন আগবাঢ়ি গৈছে যিমান মানে ব্যৱস্থাৰ ক্ষেত্ৰত উন্নত হৈ গৈছে সিমান মানে এটা মানে ভয়ংকৰ ৰূপ মানে আমাৰ সমাজখনে মানে সন্মুখীন হ'বলৈ যাই আছে মানে কয় ন অত্যাধিক সকলোৰে বেয়া বা মানে যোনটো ভাল সেইটো বাছি ল'ব লাগে বেয়া খিনি বাছি ল'ব নালাগে। মানুহে সেই ভাল খিনি বাচ বেয়া খিনি বাচি লৈ অত্যাধিক পৰিমানে সকলোখিনি বিপদৰ মুখে ঠেলি আছে যাৰ ফলত অকল উম যাৰ কৰিছে তাৰ নহয় গোটেই সমাজ খনৰে এটা মানে বেয়া হৈ আছে।
অ' গতিকে আমি ভাবো আমি এইবোৰ মুক্ত কৰিব লাগে আৰু আমি সকলোৱে আগবাঢ়ি যাব লাগে আৰু আমি এ আই টো ভাল বস্তু যিহেতু আমি ভাল ভাৱে ব্যৱহাৰ কৰি আমাৰ আমি শিকিব লাগে যে আমাৰ সমাজখনত কি চলি আমি মিব লাগে চেট জিবিটিক লাগে বা জেমিনিক সুধিব লাগে আমি কিবা এটা বস্তু কিনাৰ আগত বা মোবাইল এটা কিনাৰ কাৰণে সুধিব লাগে এইটো কিনো নে এইটো কিনো ত তাৰ বিপৰতে ভাল ভাল ব্যৱহাৰ কৰিব লাগে বাৰু আজি বহুতখানি অজ্ঞতা লাভ কৰিলোঁ তোমাৰ পৰা।
অ' হয় দিয়া তাকে মানে সেইয়ে আৰু লাষ্টত মানে এইখিনি যে আমি ইয়াৰ মানে সুবিধাখিনি গ্ৰহণ কৰা উচিত কিন্তু মানে ইয়াৰ সীমাবদ্ধতা আৰু দায়িত্বশীল মানে ব্যৱস্থা খিনি ব্যৱহাৰ কৰা উচিত মানে এতিয়া কৃত্ৰিম বুদ্ধিমতাই মান মানৱ সম জৰিয়তে প্ৰকৃত উন্নয়ন তেতিয়াহে মানে সহায় কৰিব, সেইখিনিয়ে আৰু ভাল খিনিয়ে লব লাগে তাকে ভাল লাগিল তোমাৰ লগত কথা পাতি বহু খিনি শিকিলো বুজিলো উ, দিয়া আজিলৈ আজিলৈ এৰিছো।
দিছো